হেল্ল, অ', কোৱা।
কি খবৰ?
ভাল ভাল। তোমাৰ কি খবৰ?
মোৰো ভাল। কি কৰিছা?
এনেই আছো, বাহিৰত ঘূৰি আছো। এতিয়া এ অকমান আগত অ', অকমান আগত এই কি বুলি কয় তোমাৰ অভাৰ-এ অভাৰ কাষ্ট আছিলে এতিয়া আকৌ ৰ'দ দিলে, আকৌ গৰম। বাপ ৰে বাপ।
বহুত গৰম। অ' মইয়ো এই কেইদিন যোৱাই নাই ক'তো, ভাবিছোঁ যাম। অ', অলপ এনে কাম আছিলে মোৰ মালিগাঁও ফালে আৰু হেৰি ফেন্সি ফালে। কিন্তু ইমান গৰমৰ কাৰণতো মই যাবই পাৰা নাই আৰু ইমান জাম। বাপৰে!
নক'ব নক'ব বাপৰে বাপ। এই অম্বুবাচী মেলাৰ কাৰণে যি জাম তিনটা বজালৈকে পুৰা জাম। তাকে। তাৰ পিছত যাই কিনে অকমান শান্তি
সেইটোয়ে, তুমি যদি এইটো চাইড যাব বিচাৰা তোমাক তুমি পুৰা হাই ৰে দি ঘুৰি যাব লাগিব। ইমান, ইমান সময় লাগে মইতো যোৱাই বাদ দিছোঁ। সেই ফালে। এ অলপ দিন পিছতহে যাম। মই বহুত দিনৰ পুৰা ভাবি আছোঁ ফেন্সী বজাৰ যাম, কিন্তু ইমান জামৰ জামৰ কাৰণে মই যোৱাটো অলপ হেৰি ভাবিছোঁ যে অলপ এইটো আম্ব বাচী মেলা গুচি যাওঁক তাৰপিছতহে যাম। তেতিয়াই ভাল হ'ব নহ'লেটো গাড়ীত বহি-বহি মাথা গৰম উঠি যাব।
ইমান জাম বাছো নচলে বাছো মানে ধৰিবৰ কাৰণে এ আকৌ ইফালে যোৱা, তু উম, কি বুলি কয় ভৰ বৰিপাৰা লগে বৰিপাৰাৰ পৰা আকৌ বাছ ধৰা তাৰ পিছত যোৱা বাপৰে-বাপ।
নাপায় নেকি আজি
মালিগাঁৱত বাছ নাই-নাই বন্ধ কৰি দিছে। এনেও ওপৰৰ পৰা যাব দিছে ন? ফ্লাই অ'ভাৰদি?
অ', মানে তলৰ পৰা বাছ ধৰিব
না, না, না তলৰ পৰা বাছ একদম নাই।
অ', এইটো টো বহুত বেয়া কাম কৰিছ যে মানুহ কেনেকে বা উঠি এ ফ্লাই অভাৰত কেনেকে উঠি বাছ ধৰিব আমি?
সেইটোয়ে মানে ইয়াতে ইয়াৰ পৰা ধৰা ন'হলে ই মালিক গাঁৱৰ কি বৰিপাৰাৰ পৰা ধৰা, নহলে এই একদম আগত যোৱা তুমি তাতে, কি বুলি কয় এল জি বি কলে টো পাৰ কৰি কিনে।
অ এল জি বি কলেজ অ' বাপৰে ভৰলো আহি যায় চোন।
কি বুলি কয় ফ্লাইঅভাৰটো তলত নামি যায় ন? তাতে যাই কিনে তুমি কি বুলি বাছ ধৰিব পাৰা, তাৰ আগততো তুমি বাছ কতো ধৰিব নোৱাৰা।
বাপৰে বহুত দিগদাৰ দেখোন। ঠিকে কৰিছো যে মই যোৱা নাই এই কেইদিনে কতো। মানে তুমি হেৰি মান অ
জামত ফাঁচি গ'লা হয় তুমি ভালকে, আৰু জাম বিলাকো ইমান আধা ঘন্টা পোন্ধৰ মিনিটৰ যাম নহয়, পুৰা এক ঘণ্টা, দুই ঘণ্টা এনেকে লাগি যায়, মই বেছি দিন হোৱা নাই তোমাৰ দছ পোন্ধৰ দছ দিন আগত ন দছ দিন আগত হেৰি দুই দিন আগত মই গৈছিলো। তোমাৰ এইফালে কি বুলি কয় খ্ৰীষ্টান বস্তি যাবৰ কাৰণে বাছত উঠিছো বৰিপাৰা পৰা বা মোৰ বৰিপাৰা পৰা খ্ৰীষ্টান বস্তি যাওঁতে দুই ঘণ্টা চল্লিশ মিনিট লাগিছে।
অ'।
তুমি ভাবিব পাৰা
বাপৰে বা বহুত সময় লাগিব, সেইকাৰণে মই যদি তুমি সেই ফালে যোৱা যাব বিচ ৰা তুমি জালুকবাৰীৰ পৰা যদি যোৱাৰেন্তে তুমি গৈ নাপাবা আহ তাতকে ভাল তুমি ভৰলো পৰা অ', উঠিলে ভাল, মালিগাওঁ খিনি হেৰি মালিগাঁওতেটো জাম লাগে ন' তা
বাপৰে ইমান জাম, ইমান জাম, বাপৰে মাথা বিষাই যায় দেই
এ চি বাছ, এ অঁ, খাল, মই এতিয়া বনাই আছোঁ, খোৱা নাই।
অ', নাস্তা কি কৰিলা?
নাস্তা মই আজি ৰাতিপুৱা, এনে আজিতো অফিচ নাছিলে, আজি ৰাতিপুৱা মাষ্ট মেগী বনাইছো। খাইছোঁ এ। মেগি
মইতো ৰুটি, মইতো দুটা ৰুটি খাই অ অ মেগীটো মোৰো খোৱা বহুত দিন হ'ল মইো খোৱা নাই মেগী।
মোৰ কিমান তিনি, চাৰি তিনি ম অ তিনিমাহৰ ওপৰত হ'ল মোৰ মেগী খোৱাই নাই মেগী খোৱাই নাই। আজি বা ঠিক আছে আজি মেগী বনাও তিনিটা পেকেট আনিছো তিনিটা পেকেট বনাইছো তিনিটা পেকেট খাই
বাপৰে ইমান গৰমত যে তুমি মেগী খাব পাৰা। অ মইতো আজি ভাবিছোঁ, আজিতো ৱেডনেছ ডে হয় ন', ত', আজটো মই ভাবিছোঁ দু য়া একো নবনাও, কে এফ চি কিনিম আৰু খাম। ৱেডনেছদে দিনাটো অফাৰ থাকে ন', হেৰিত কে এফ চিত। ত', কেফচি এ খাম আজি দুপৰীয়া। আৰু দিনতটো মই দুটা ৰুটি এ এ এক বাতি দালি আৰু এটা এ কণীৰ বনাই খাই দিছো। কি দুপৰিয়া ভালকে খাম একদম কেচি খাম তাৰপছত ৰাতি চ ৰাতিও মহৰ মৰম হয় ন ত মহৰমৰ কাৰণে কিবা কিবি বনাব। মানে খীৰ বনাব তাৰ পিছত ডাল পুৰি মানে পুৰি ভিত ডাল পুৰি সেইটো বনাব। অ তাৰ পিছত এই হেৰি বনাব পিঠা বনাব। উ তাৰ পিছত হালোৱা বনাব দালিৰ হালোৱা। এইবোৰ বনাব ঠেকুৱা বনাব। বহুত কিবা কিবি বনাই মহৰমত আৰু দুইদিন হয় দুই- হয় ন মহৰম ত' আৰু অ আজি আজি, ত সেইবোৰ বনাব তাৰ পিছত ৰা ৰা তাৰ পিছত এইবোৰতো এনেই খীৰ খীৰ পুৰিটো বনাব। তাৰ পিছত হেৰি অ তোমাৰ কি কয় সেইটো হালোৱা এইবোৰ বনাব তাৰ পিছত, পোলাও আৰু, মাংস বনাব। শুকান মাং শুকান মাংস বনাই মানে যিহেতো বনাই বহুতে, কিন্তু এ মানে অসমীয়া বিলাকে বনাই শুকাঁন মাংস কিন্তু আমিতো এনেই বনাও। বনাওঁ আৰু, এইবোৰ ছা ছাগলী বনাই দিম ছাগলী খাম নহলে। হেৰি চিকেন খাম সেইটোৱে। পোলাও লগত অ, অ আৰু দিনত কে এচি খাম ৰাতি এইবোৰ খাম। ত আজিটো বহুত বছি খোৱা হৈ যাব বাপৰে।
হা হা, ভালে ভালে মোৰ মানে আজিও আছে কালিও আছে ন।
ত' আজিকালি নাজানো কি হ'ল মোৰ ভোকে নালাগে মই দুটা ৰুটিও খাব নোৱাৰো ইমান মানে গৰমৰ দিনত ইমান খাব ইচ্ছা নাযায়
ঐ মোৰ ন ইমান কেক খাব ইচ্ছা গৈ আছে তু লয়া লয়ঞ্চৰ কে এই লয়ঞ্চত হেৰি পায় চকলেট ৰাফল পেষ্ট্ৰি সেইটো ইমান ভাল লাগে খাই মইতো সেইটো খাব ইচ্ছা কৰিছো কিন্তু জামৰ কাৰণে যে মই যাব পৰা নাই আৰু জমেট' চুইগি কৰিলেও হেৰি নাহে ইমান দূৰ নাহে বেলেগ দোকানৰ মোক ভাল নালাগে, আৰু মই এনে খালে চকলেট কেকে খাওঁ। অ' পেনদে একো নাখাওঁ।
অ' গম পাইছো, গম পাইছো।
এইটো থাকেই এনেকে এনে।
পুৰা একদম মাথা বেয়া হৈ যায় এইটো।
আৰু আৰু আম অ আমৰ চিজন আহিছে ন এতিয়া এতিয়াতো শেষেই হ'ব কিন্তু ইমান আম খাই আছো একেদিন অ অ ইমান ভাল লাগে আম খাই আমৰ মানে আমৰ হেৰি থাকে ন মানুহ মানুহ থাকে বিহাৰত থাকে গাঁৱৰ পৰা মানে পঠাই দিয়ে আম এতিয়া তাৰে আম লেগৰা আম বুলি কয় বিহাৰত পায় সেইটো ইমান ইমান মিঠা হয় আৰু ইমান ডাঙৰ ডাঙৰ আম হয়
বাম খাই ইমান ভাল লাগিছে। কিন্তু ইয়াতে গুৱাহাটীৰ আমে ইমান মিঠা নাথাকে, কিবা কাৰ্পেটত মানে ৰাখি। কি পকোৱা দি যেন লাগে।
অ' এইটোতো ভাল নলাগে। কিন্তু মই এ এই মাহ এইবছৰ মই এইটো পোৱা নাই, লিছি পোৱা নাই মই।
লিচি খোৱা নাই, মইতো লিচি খাইছো।
তোমাৰ
উম, নাই নাই লিচি টো খাইছো, লিচি মোৰ মোৰ দেউতা ইয়াতে লিচি আনিছে। আনিছিলে। সেইটো মানে গুৱাহাটীৰ পৰাই আনিছিলে। ত' সেইটো লিচি একদম সৰু সৰু আছিলে আৰু একদম মানে। মিঠাটো আছিলে কিন্তু তাতে হেৰি কৰে ন ভিতৰত যি। বগা বগা হেৰি থাকে, সেইটো বহুত কম আছিলে আৰু বিচিৰ বিচিৰ চাহ মানে। হেৰি চাইজতো ডাঙৰ আছিলে, সেইতো খাই ইমান ভাল লগা নাই। তাৰপিছত কল কলকাতাৰ পৰা মোৰ বা লৈ আহিছে। লিছি ইমান ডাঙৰ ডাঙৰ আৰু সেইটো ইমান মিঠা আছিলে। কম আৰু ইমান ভাল লাগিছে খাই।
ত' সেইটোৱে লিছু হয় মানে আমাৰ অসমত কিয় বা একো আমৰ ভাল নাপায় একো বস্তু। একোৱেই ভাল নাপায় ইয়াতে। লেংগৰা আম তাৰপিছত মালদা আম। মালদা আমো খাইছো, মালদা আম সৰু সৰু থাকে সেইটো বহুত বহুত মিঠা হয় তাৰ পিছত হিম চাগাৰ।
মালদহ মই বহুত বছৰ পোৱা নাই বহুত বছৰত।
খোৱা নাই নেকি সেইটো চ'ব তাতে পায়।
মই মালধা আম খাইছিলো তোমাৰ তাতে কলকাতাত খাইছিলো।
অ' কলকাতাৰ পৰাইতো আহে আহ।
তাতে খাইছিলো তাৰ পাছত মই খোৱাই নাই মালধাআম।
অ' চিনে যোৱা আম বিলাক বাহিৰৰ পৰা আহে ন। সেইবিলাকে ভাল থাকে আহ। অ' মালদাও খুত আৰু হেমচাগৰ হেমচাগৰ আম একদম ডাঙৰ ডাঙৰ। থাকে আৰু বহুত বহুত মিঠা থাকে ত এইবোৰ আম যেতিয়া আহে ন। দোকানত তেতিয়া মোৰ দেউতা লৈ আহি নহ'লে বেলেগ আম পালে ইমান লৈ নাহে। এনে বহুত আম হয় যে ওপৰৰ পৰা দেখিতে মানে ভাল লাগে কিন্তু ভিতৰৰ পৰা দম বেয়া।
সেইটোয়ে। তাৰে লিচিটো খাইছোয়ে লিচিটো। ক'বা আৰু আনাৰস খাইছো। আনাৰসটোতো চোনাপুৰ আৰু হেৰি তুৰা গৈছিলে মোৰ, বা, মোৰ হ দাদা, তাৰ তাৰ পৰা আনিছিলে আনাৰস। বহুত মিঠা আছিলে। সেইটোৱে। পুৰা টোৰা অৰুণাচল প্ৰদেশৰ ধুনীয়া জেগা হয় ন তাতে ফোৰটচ বোৰ। বজামা কাৰণে
ক'ত, ক'ত।
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ ভাল জাগা। অৰুণাচল প্ৰদেশ ভাল জেগা মানে তোমাৰ ই ইটানাগৰৰ ওপৰত গ'লেও ইমান ভাল লাগে ইটানগৰৰ লগে তোমাৰতো মানে যেনে গুৱাহাটী। আছে ন গুৱাহাটী নহয়। তুমি, এইটো কি বুলি কয়, আমিনগাঁও গৈ পাইছা তুমি? আমিনগাঁৱত যেনেকে, অঁ, যেনেকে আমিনগাঁৱত যেনেকে পৰিস্থিতি আছে চেইম এনেকে তুমি পাবা ত তোমাৰ তাতে ইটানগৰত। মান, ঘৰ মানে ইমান ডাঙৰ ডাঙৰো ঘৰ চৰ নহয়, যেনেকে আমিনগাওঁ আছে এনেকে পাবা। কিন্তু অমিনগাঁৱৰ ওপৰত যেতিয়া ইটানগৰ যাবা তাতে ৱেডাৰত মই ভাল পাবা, আৰু নেচাৰ ভিউটো বহুত ভাল।
সেইটোৱে। ইটানগৰ আৰু অুৰানাচল এইবোৰ যাম ভাবিছোঁ। ভাবি আছো এইকেইদিনে বনাম প্লেন। তুমিও যাবা আমাৰ লগত। একেল লগত যাম, অঁ।
চিয়ৰ, চিয়ৰ।
উম, তুমি আৰু ভাত চাত বনাই লোৱা এতিয়া। হৈ যাব। সময় হৈছে ভাত খোৱা, বনাই লোৱা।
আচ্ছা, আচ্ছা। ঠিক আছে। অঁ, অঁ। অঁ, অঁ, বাই।